হেল্ল
অ, কোৱা।
অ, কি খবৰ?
আছো দিয়া, তোমাৰ?
মৰো ভালে। কি কৰি আছা? অ কি কৰি আছা?
এইটো তুমি কি কৰিছা? কি কৰছা?
মইও এয়া ভাত বহাইছো। বহাই মেলি এতিয়া ৰুটিও মাৰি আছো, আটা।
অ।
আমাৰ মানে সেয়া আৰু কোনোবা কোনোবাই ভাত খোৱা আৰু কোনোবা কোনোবাই ৰুটিও খায় আৰু। এফালে আটাটোও আটাটোও মাৰি আছো, ইফালে ভাতটো বহাই থৈছো।
অ মই এইফালে ভাতে বনাইছো ৰ'বা আজি।
অ, অ চব ভাতে খোৱা আৰু তোমালোকৰ।
আজি ভাতে খাব আৰু।
অ, অ, অ, ঠিকে আছে দিয়া। আমাৰো এই দুপৰীয়া ৰাতিপুৱা ভাত চলেয়ে। ৰাতিপুৱাও আমি ভাতেই খাওঁ। দুপৰীয়াও ভাতে খোৱা যায়। ৰাতি আৰু কোনোবা কোনোবা ৰুটি খোৱা, দেউতা-মাহঁতে ৰুটি খায়। আৰু আমি ভাতে খাওঁ বাৰু অলপ অলপ এনেকে। কাৰণে আৰু অ সেনেকে আৰু কৰিও আছো বোলো খবৰে লও এবাৰ কি কৰি আছা।
অঁ আছোঁ ৰ'বা। এই তোমালোকৰ গোটটো কিমান আগবাঢ়িল? অ আছে আছে ভালে আছে।
অ। আমাৰ গোটটো মানে কাম বিলাক হ'ব আৰু ৰেজিষ্ট্ৰেচনৰ কাৰণে আৰু বেংকৰ একাউণ্টটো মানে বাকী বিলাক কৰিছো আৰু লগ হ'লো আমি, হৈ মেলি এতিয়া বাকী খিনি কাম কৰিম মই ৰ'বা। কালি হয়তো মানুহজন আহিব আৰু এজন মানুহে যিজনে কৰি দিছে আৰু কামবিলাক। অ, অ, অ সেইখিনি আৰু আৰু সেইখিনি কাম কৰি দিম বুলি কৈছে আৰু অহাকালি। এতিয়া মানুহজন আহিলে আৰু যাব অ আমি মানে এনে যাব হয়তো নালাগে, মানুহজনে নালাগে বুলিয়ে কৈছে আৰু যিজনে কৰি দিম বুলি কৈছে। অ তেখেতে কৈছ আমি আৰু যাব নালাগে। তেখেতে আহি পেলাই মানে যিমানখিনি পাৰে আৰু ঘৰতে কৰিব আৰু। বাকীটো কিছুমান কামত এনেও যাবই লাগিব আৰু।
অ যাব লাগিব। বেংকৰ কামবিলাক হ'ল?
বেংকৰ কাম সেইবিলাক সেইটো আৰম্ভণিটো হোৱাই নাই ৰ'বা। এতিয়া কালিহে প্ৰথম মানুহজন আহিব আৰু।
অ তোমালোকৰ বেংকৰ কামখিনি হ'লেহে পঞ্জীয়ন হ'ব।
অ সেইটো কালি হয়তো বেংকৰ কাম খিনি তেখেতে আগবঢ়াব আৰু যিজন মানুহে কৰে আৰু। দেখেত মানে কালি আহিব আমাৰ ইয়াতে আৰু আৰু বেলেগ এটা। মহায়ক গত আছে তেওঁলোকৰ মানে লোন ল'ব ল'লে মানুহজন আহি। আহিব একেলগে আমাৰ কামখিনিও কৰি দিম বুলি কৈছে।
অ'হ।
কি হয় আৰু আৰু কৰাৰ পিছত আৰু বাকী কি কি কাম থাকে চাই লওঁ। টো কৰাৰ পিছত তেখেতে জনাম বুলি গৈছে আৰু মানে। কোনটোৰ পিছত কোনটো কি হ'ব আৰু জনাই দিম বুলি কৈছে এনেকে আৰু। অ লিখা হৈছে ৰবা আধা আধি লিখিছো আৰু।
অ তোমাক মই ফটো মাৰি দিম বুলি কৈছিলো দিয়া নহল নহয় তুমি ক'ত পৰা হেৰি কৰিলা।
অ ক'ৰ পৰা মানে অ দিছে দিছে এনে আৰু সহায় কৰে নহয়। হেৰিয়ে। সহায় কৰিছে আৰু কিবা কিবি দিছে তাৰ পৰাও অলপ মিলাই মেলি এনেকে লিখা আৰম্ভ কৰিছো আৰু।
অ ঠিকে আছে দিয়া।
টিঙ বহুত কেইখন হ'বনে কৰিছো কামটো তাত। পুৱাৰ পৰা কৰি আছো এইখিনি কামহে আমি কৰা নাছিলো মানে। কোন মানে সেনেকে টাইমো নাপায় বাকী বিলাক আমাৰ গোট ৰ সদস্যয়া বিলাকে টাইম নাপাই কাৰণে আৰু কৰিব পৰা নাছিলো। সেইকাৰণ অ সেইবিলাক হৈছে ৰবা।
মেখেলা চাদৰ পিন্ধি উঠিছানে।
অ মেখেলা চাদৰে পিন্ধিলো মেখা। ত মানে হো হো হাফ ফটো উঠিব দিছিল আমাক তোমালোকে।
অ আমাকো মেখেলা চাদৰতে ফটো উঠিব দিছে।
অ হাফ ফুল মানে গোটেই আহিব লাগিব বডিটো।
অ, গো অ।
আমাৰ মিজে কৈছে আদালৈকে লাগিছে লাগিব বুলি কৈছিল। সিদিনাখনে তাৰ পিছত আদা লৈ কে খতটো উঠি পেলাই মানে আগৰ ওপৰত মাৰি দিব লাগিব আৰু যোনখন বহি থাকে। মানে। উম সেইখনত লগাই দিব লাগিব বুলি কৈছে। সেইবিলাক কাম তেওঁলোকে কৰিব আৰু। কৈছে তোমালোকে ইমান কৰিব নালাগে বাকী মানে আমাক বস্তুখিনি দিলে হ'ল‌ এখিনি আমি কৰিয়ে দিম আৰু। সেনেকে কৈছে অ সেই আৰু সেইখিনি কাম কৰি দিলে মানে। এনেই আৰু সহায় কৰা হিচাপত আছে বাৰু বাইদেউ দুজনী তেওঁলোকে আমাক বাৰু মানে। আৰম্ভণিৰ পৰা মানে কৈ আছে আৰু কেনেকে ক'ত কি কৰিব লাগে। সেইকাৰণে হয়তো আমি বিশেষ একোসুবিধা পোৱা নাই আৰু।
অ।
আগবাঢ়ি যাব পাৰিছো কিন্তু মানে আমি আৰম্ভণিটো কেতিয়াবাই কৰিলো কিন্তু এইয়া আমাৰ গোটৰ সদস্য বিলাকৰ তাৰে সময়টো নিমিলা কাৰণে এইখিনি কাম কৰিব পৰা নাছিলো। বেংকৰ কাম খিনিয়ে হওক বা আৰু পঞ্জীয়ন চঞ্জীয়ন কৰা এইবিলাক কামত আগবাঢ়িব পৰা নাই কিছুমান বাইদেৱে মানে ওলাই ওলাই যায় আৰু সবৰে নিজৰ নিজৰ কাম আৰু সেনেকে তোমালোকৰো আছে ন এনেকুৱা এটা।
উম, আমাৰো এটা আছে আত্মসহায়ক গোট।
অ, অ কিমান দিন মান হল তোমালোকৰ?
আমাৰো বেছি দিন হোৱা নাই কিন্তু চাৰি মাহ হল আমাৰো বাকী খিনি কাম আগ বাৰিছে দিয়াচোন বেংকৰ কাম হৈছে এতিয়া পঞ্জীয়ন কৰিবৰ কাৰণে বাইদেউৰ হাতত জমা দিছো আমি।
অ, সেই অ, বেংকৰ আৱা সেই তোমালোকৰ কি বেংকৰ কামখিনি ক কোনটো বেংকত
আমাৰ কা আমাৰ কানাড়া বেংকৰ হেৰি কৰিছোঁ একাউণ্ট খুলিছোঁ।
অ, ক'ত কোনটো ব্ৰাঞ্চটো ওচৰতে আৰু তোমালোকৰ?
অ, আমাৰ হেৰিটো তোমাৰ উম ইয়াতে গড় চুপ। গড়চুক ব্ৰাঞ্চ বুলি আহে কিন্তু শাখা গ- গড়চুপ দেখাই কিন্তু তোমাৰ আমাৰ পদুমবোৰী যিবোৰ যিখিনি ঠাই আছে পদুমবোৰী অ তাতে পদুমবোৰীৰ তাতে
পদুমবোৰীত যে আৰু হাইৱেৰ ওচৰতে হ'ব চাগে অ', অ', অ',। উম, অসুবিধা নহয় আৰু ওচৰতে বেংকতো যাব লগা হ'লেও।
ই, অ, যদি যাব লগা হয় ওচৰতে আৰু বেছি দূৰ নহয়।
অ, আমিও এনে ভাবিছোঁ আৰু এতে আদাবাৰীত এটা গ্ৰামীণ বিকাশ বেংক আছে নহয় গাঁৱলীয়া বেংকটো যে তাতে আমাৰ কাৰণে কৈছে আৰু বাৰু অ', দিয়া আমাৰো কি হয় চাও ৰবা কালিহে গম পাম আৰু কোন টো হেৰিত কৰি দিয়ে আৰু বেংকত কোনটো আকাত হয়। এতিয়া ওচৰে- পাজৰে হ'লে ভাল কাৰণ আমি কেতিয়াবা কিবা কাম থাকিলে পতককে যাব পাৰি আৰু।
যাব পাৰি সেইটোৱে।
অহ, তেনেকে সুবিধা লৈ পেলাই কৰি দিব কৈছো আৰু কি কৰে জানো এ ছাৰজনে আৰু পাই দ' দুজনীও আছে বাৰু তেওঁলোকেও হেৰি কৰিম বুলি কৈছে আৰু কেনেকে কি কৰিব পাৰি। অ', অ', অ', কৰি দিব আৰু তাৰ পৰা আৰু পিছত আৰু এইবিলাক কাম হৈ যোৱাৰ পিছত আৰু প্ৰশিক্ষণ- চশিক্ষন লব পাৰি ন?
পিছত কথা পাতিম বোলে। অ, হয় প্ৰশিক্ষণ লব লাগিবতো।
উম -উম-উম-উম এই
আমি গোটটোৰ কামবিলাক কৰিব লাগিব নহয়। গোটটো আগবঢ়াই নিব লাগিব তাৰে কাৰণে প্ৰশিক্ষণ দিবও আহিব মানুহ। আৰু আমি নিজাকেও কিবা -কিবি আগবাঢ়িব লাগিব।
তাক সেইবিলাক কাম আগবঢ়াব পাৰিলে বহুত সেইখিনি কামত আহে কিন্তু আজি কালিতো আত্মসহায়ক গোট চাৰিওালে- চাৰিওফালে একেবাৰে।
চৰকাৰেও বহুত খিনি সহায় কৰে নহয়?
অ, মাজতে নতুন বাজেটত কিবা কিবি হেই হৈছে বাৰু উত্থাপন হৈছে এইবিলাক পাইছো সেইবিলাক হ'লেতো আগৰ বিলাকে বহুতেই সুবিধা লাভ কৰিব মানে এ এতিয়া বোলে ব্যক্তিগত ভাৱে আৰু অ, লোন দিব আৰু এনেকে কৈছে দেখোন।
অ, সেনেকুৱা হ'লেতো বহুতে সুবিধা হয়।
অ, আগতে ধৰাছো অ, হেৰি কিবা কিবি মানে ফিছ বিলাক অ, কৰি দিব আৰু কমাই দিব কিবা সেনেকে কৈছে আৰু ইমান খিনি বাৰু মোৰ মনত নাই কিন্তু সিদিনাখনে মই এনে প এটা বাতৰি এটা পাইছিলো আৰু। তাত মানে দিছে আৰু বাজেটৰ হেৰি উম, হওঁতে উত উত্থাপন হওঁতে বস্তুটো অ, ভালেই হব আৰ। আম বিলাকে -আম বিলাকে হয়তো সেইবিলাক হেৰি নাপাও সুবিধা বিলাক।
উম, নাপালে এটা সময়লৈকে হব।
হব- হব- হব কাম কৰিছে চৰকাৰে কিছু বহুত খিনিয়ে কৰিছে বাৰু। আত্মসায়ক গোট এতিয়া মহিলা সবলীকৰণৰ ক্ষেত্ৰত মানে বহুত ভালে হৈছে আৰু এইটো বস্তু।
বহুত ভাল- বহুত ভাল পদক্ষেপ বহুত সুন্দৰ।
আমি বিলাকে এতিয়া ঘৰত থাকি কিনে বহুত কাম কৰিব পাৰিম এতিয়া গোটত সোমাইছো মানে কিবা এটাত ত' আমি কৰিব লাগি
অ, আৰু দিনৰ ভাগত যিহেতু ধৰাচোন সেনেকে ব্যস্ত নাথাকে ঘৰতে থাকে মহিলা বিলাক গতিকে কিবা এটা কাম যিহতক লাগিব কামো এটা হৈ থাকি
লাগে।
কিল অ, পায় থাকিল হাত খৰচ হিচাপে ভালে কামটো।
উম, ভাল-ভাল।
লাগিল দিয়া শুনি আমাৰো আগবাঢ়িছে বাৰু উম, কি হয় দেখা
তোমালোকৰ এইবিলাক অ' কিবা এটা আজি মই আ এতিয়া এটা হেৰিত পাইছিলোঁ ৰ'বা। ফেচবুকতো এটা কিবা বাতৰি পাইছিলো। আৰু কিবা আত্মসহায়ক গোত কিবা প্ৰশিক্ষ প্ৰশিক্ষন দিব নেকি? ভালকে চাল তোমাক মই পঠাইছিলো নেকি? হেৰিতটো লিংক টো দিছিলো বহু হয়। কিবা হেৰি অলংকাৰ বনোৱা নেকি কিবা সেনেকুৱা চাই চিলানে মই ভালকে চোৱা নাই বাৰু পায়ে দিছিলো তোমাক। চাই চিলা নেকি? হেলো! হেলো!
অ', অ' চাইছিলো-চাইছিলো, হয়-হয়-হয় মোৰ মনত পৰি
অ', অ, অ, অ' তাকে আৰু তাৰমানে অ' অলংকাৰ বনোৱা এটা কিবা দিছে। মই মানে পালো পাই পেলাই মই বোলো বস্তুতটো গুচি যাব পতক তাতে মানে তোমাৰ তাতে দি থৈ দিলো অ'।
তাৰ পিচত এ সেনেকুৱা ধৰণৰ বস্তু চাইছিলো প্ৰশিক্ষণ দিব।
অ' সেইবিলাক কৰিব পাৰিলেও নিজে-নিজে নিজা নিজিকে অ', সেইবিলাক অ' বিনামূলীয়া হলেতো বহুত খিনিয়ে ভাল দিয়াচোন। অ' শুনিছোঁ-শুনিছোঁ, শুনিছোঁ, শুনিছোঁ, শুনিছোঁ।
শুনিছা?
শুনি আছোঁ, অ' শুনি আছোঁ, শুনি আছোঁ মই শুনি আছোঁ। শুনি আছোঁ দিয়া, হেলো শুনি আছোঁ অ' তাকে উম কৰ
অ'
এনেকে কোনোবা সেই মোৰো ইয়াতে পুৰণি দুটামান গোট আছে ৰবা সিহঁতকো দি থৈ দিম বস্তুবিলাক সুবিধা ল'ব পাৰিব আৰু কোনোবা যদি যায়। সকলোৱে জানাতো দৰকাৰ আৰু সেই দিয়াচোন সুবিধা বিলাক চবে পালে, ভাল লাগে আৰু সেনেকুৱা।
কি কি তুমি অংশ কৰিবা নেকি তাত?
কি কৈছা? কি কৈছা মই ভালকে বুজি নাপালো।